হেল্ল' ব্ৰ'- ভাল নে খবৰ। হেল্ল'
হেল্ল' বাচ তেনেকে ৰাখি থ'লে হৈ যায়।
হেল্ল হেল্ল
অ শুনিছো কোৱা শুনি আছো শুনি আছো। হেল্ল' নেটটোৰ কাৰণে বৰ দিকডাৰ হৈ যায়। হেল্ল'
হেল্ল'
আহ শুনিছা।
হেল্ল' হেল্ল'
শুনি আছে নে শুনা পাইছা। আ
অ এতিয়া শুনা পাইছোঁ।
অ এই নেটটো অকনমান‌ শ্ল' মানে।
অ মোৰো মানে শ্ল লাগি আছিল।
সেইটোৱে কাৰণে এনেকাে মানে শুনা পোৱা নাযায় সেইটোৱে।
পিছে খবৰ ভালে-
খবৰ ভালেই ভালেই তোমাৰ-
ভালে ভেলটো
ক'ত থাকা?
মই -
অহ'
মই তোমাৰ এইফালে ক'ৰবাত থাকোঁ আৰু, পিছত কণ্টেক্ট কৰি আছোঁ তোমাক।
উম ঠিকে আছে।
তুমি?
মই গুৱাহাটীত। মানে ইয়াতে জব কৰো সেইটো কাৰণে ইয়াতে, এনেই তেজপুৰৰ।
ঠিকে আছে।
ত মানে ইয়াত মনিব পাৰিতো
অহ'
বুজিছা। মানে এই এপটোত মানে মই নতুন, এনেকা জেগা চেগা মেচন
উম' হেল্ল কোৱা কোৱা?
অ মই সুধিছিলো বোলে তোমাৰ, এই এপটো যোনটো মই এইটোত নতুন আহিছো মানে এপটোত হা
উম'
মানে এইটো আগতে ইউজ কৰা নাই, ত মানে ইয়াতে নাম চামবিলাক মেনশ্যন কৰিব পাৰিটো ন, মানে জেগাৰ নামবিলাক? উ
নোৱাৰি নোৱাৰি।
অ আচ্ছা মানে, মই এতিয়া যেনেকে কৈ দিলো এনেকে ক'ব নোৱাৰি নেকি?
নোৱাৰি নোৱাৰি।
আচ্ছা আচ্ছা আচছা।
একো নহয় বাৰু এতিয়া ক'লা ক'লা আৰু। মানে পিছে ঘৰত কোন কোন আছে তোমাৰ?
আছে মা, দেউতা, মই।
অ' এনে কি কৰা তাত? আছে ঘৰত দেউতা, মই, মা, দাদা আৰু আইতা।
আচ্ছা, ইয়াতে এমেজনতে কৰি আছিলো জব। এমেজনৰ ৰাইনত। এতিয়া বেলেগ জব বিচাৰি আছো আৰু ইয়াতে।
অ অ' এনে বিজনেচ-চিজনেচ কৰা নাই নেকি?
হা
বিজনেছ কৰা নাই নেকি?
বিজনেছটো মোৰ আছে, বিজনেচ মই কৰিছো আছে মোৰ বিজনেছ নিজৰ।
কি বিজনেছ আছে?
মোৰ ৱেলডিং গেৰেজ এটা আছে।
অ অ'
হেৰিয়াতো জব কৰি আছো, ইয়াটো ভাল ভাল এটা বিচাৰি আছো।
অ অ'
তোমাৰ চিনাকি তিনাকি থাকিলে তুমিও অকণমান হেল্প চেল্প কৰিব পাৰিবা নেকি?
চিনাকিতো এনেকুৱা নাই বাৰু।
হয়নি।
তোলৈ কণ্টেক্ট কৰিব পাৰিলো হেঁতেন, চিনাকিয়েই নাই নহয়।
অ মোৰোবা চিনাকি তিনাকি নাই, ভাল।
ঠিক আছে। আছে-আছে তাত আছে ল'ৰা।
অ' অ মোৰ আছে বাৰু লগৰ মানে এতিয়া ভেকেঞ্চি পাবলৈ বৰ টান।
উম
ইয়াতে অকমান, পইচা পাতি অলপ দিগদাৰ হয় ন। আৰু পইচা কথা মেনচন কৰিব পাৰিনে নোৱাৰি আকৌ ইয়াত অ মই বোলো আক পইচা কথা কৰিব নোৱাৰিলে দিগদাৰেই হ'ব
মানে এতিয়া ক'তো ফুৰিব নোযোৱা এনে ফুৰিব নোযোৱা কতো এতিয়া মানে
ফুৰিবলৈতোতো এই চেলাৰী হ'লে তাৰপিছত ভাবিছো কৰবাত যাওঁ অলপ ওলাই কৰি
অ
টাৱাং চাৱাং অলপমান মন আছে যাব গৰম কৰিম কৰিম গৰম দিন নাই এতিয়া গৰমত মানে তাতে ঠাণ্ডা ভাল হ'ব তাতে
অ কণ্টেক কৰিবা প্লেনটো এনেকে নাই। কৰিছিলো বাৰু আমি আমি মানে অৰুণাচল যাম বুলি ভাবিলো
অ
তাতো এতিয়া পানী গোটেই বোলে।
অ এতিয়া পানী বুঢ়া বৰষুণ হৈ গ'ল।
সেইকাৰণে নাজওঁ তাত
তাতে পানী হৈছে বাৰু এ ইটানগৰ চাইডে বহুত পানী হৈছে।
গলে মানে কনটেক কৰিবা।
কৰিম কৰিম বাকী কোৱা
বাকী আৰু কিমান লৈকে পঢ়িলা তুমি
পাঁচ মিনিটে হৈছে এতিয়া এঘাৰ মিনিটমান থাকিবই লাগিব নহয়।
নহয় নহয় পঢ়িলা কিমান টাইম কিমান টাইম পঢ়ি মানে তুমি পঢ়িলা
মই তোমাৰে গ্ৰেজুৱেচন ক মই মে হায়াৰ ছেকেণ্ডৰি পাছ কৰিলোঁ গ্ৰেজুৱেচন কৰি আছো
অ অ ঠিকেই আছে মই এবাৰ বি এ ফাৰ্ষ্ট ছেম
অ তুমি ফাৰ্ষ্ট ছেম ন গ্ৰেজুৱেচনৰ কোনটো কলেজ
তোমাৰ মই এইবাৰ ৰঙা পৰা গৈছো।
আচ্ছা ৰঙাপাৰা কলেজ ঠিকে আছে
এনেই জিম চিম যোৱা নেকি।
জিম নাই নাই নাই জিম নাই
অ
তুমি
যাম আৰু মই
যোৱা
উম
যে মৰ্ণিং নে ইভিনিং চিফ্টত কৰা
মই তোমাৰ মৰ্ণিংতো যাওঁ কেতিয়াবা ইভিনিংতো যাওঁ
মানে ফিক্স নাই আৰু
নাই
ঠিকেই আছে কৰি থাকিব লাগে আৰু নিজৰ ফিজিক্স ৰানিং না না মই এইবিলাক নকৰোঁৱেই
অ ঠিকেই আছে আৰু
তেনেকে
হা
কেতিয়া কেতিয়াবা লগ পাম বোলো বেছি দূৰ নহয়তো আমাৰ।
অঁ লগ পাম আৰু।
ওচৰতে হয় বেছি দূৰো হয় হয় ন অ ঘৰ গলে কণ্টেক্ট কৰিম বাৰু। বেছি দূৰ নহয় নহয় কিমান কোন নো দূৰ আৰু। বাকী খোৱা বোৱা কৰিলা নাই?
হা হা?
খোৱা বোৱা?
ৰাতিপুৱা খালো এতিয়া খোৱা নাই দুপৰীয়া ইভিনিঙত।
আহ ডাইৰেক্ট খাবা আৰু দুপৰীয়াতো খাবা আৰু ন
হা
বোলো দুপৰীয়া খাবা আৰু
অ দুপৰীয়া খাম বাৰু তুমি ভাত খালা
মইতো ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰিলো এতিয়া দুপৰীয়াতটো ৰখি আছো দুপৰীয়াৰ কাৰণে
উ উ
এয়াই আৰু জীৱন
এনেই কাম কৰি আছা নেকতিয়া তাত
কামটো কৰিতো আছিলো জবটো কৰি আছিলো এৰি দিলো মই জব
কিয়।
এ দিগদাৰ আৰু বহুত কষ্ট হৈ যাব।
উ উম।
কষ্টৰ কাৰণে এৰিছো বেলেগ কাম বিচাৰি আছো। এপ্লাই কৰিছো এতিয়া। চাওঁ হেয়া শৰ্ট লিষ্টটো আহিছে।
উম উম।
এ কি কৰে একচেপ্ট কৰে নকৰে? এই চাওঁ এতিয়া যদি একচেপ্ট কৰে কৰিব নকৰিলে নাই আৰু। পছাকম জোৱাব তে নেকি? তোমাৰটো ইয়াৰ পাৰাই চাগে ওলাই যায়? ম চে ওলাই যায় খৰচা বিলাক ন?
আহ।
পাৰ ডে কেইটা কৰা এনেকে? পাৰ ডে কইটা কৰা?
কি কৈছা?
পাৰ ডে কেইটা কল কৰা?
বুজি পোৱা নাই।
হৰি তেনেকে মানে টাস্ক বিলাক যে কমপ্লিট কৰা কেইটা দিনত কৰা?
পাঁচটা।
পাঁচটা।
ঠিকে আছে।
এ
বাকী কোৱা কি কম এতিয়া আৰু আমাৰ লৰা মানুহৰ কথাই নাথাকে নহয়।
অ মানে তোমাৰ এনে যদি টাৱাং যোৱা
আহ।
কেইদিন থাকিবা নেকি? কেইদিনমান থাকি আহিব লাগিব ন তই?
অ থাকিম থাকিম। থাকিব এনেকে ডাইৰেক্টটো গ'লেতো নহব ন এদিনতে ঘূৰি অহাটো ফুৰা নহবই।
অ।
তাত যাম তাৰপিছত তোমাৰ তাতে দুদিন থাকিম দুদিন তিনদিন থাকিম তাৰিছত অকনমান এন্জয় চেঞ্জয় কৰি আহিম আৰু বিহু, চ বলাক ফটো চটো উঠব লাগিব। ন আৰু গ'লেতো বাইক লৈ যাম আৰু ক'ত আমাৰ হেৰি লৈ যোৱা আৰু গাড়ী-
অ বাইক লৈ গ'লে যোনটো মজা মানে বোলে গাড়ীত নাই। অ ই কম নগল- এই মোৰতোতো এতিয়া বৰ্তমান গ্লেমাৰ এখন আছে নতুন এখন চাই আছোঁ যদি পইচা পাতি মিলেগৈ তেতিয়া কিনিম- আৰু এয়া গ্লেমাৰ খনত- যাব নোৱাৰিম না
মই মানে চাই আছোঁ এখন মৌ-
বাকী মোৰ লগৰ কেইটা আছে বাৰু বাকী মোৰ লগৰ কেইটা ভাল ভাল বাইকি আছে। বুলেট আছে পালচাৰ আছে মানে এন এছ আছে।
সিহঁতে সেইবিলাক লৈ ওলাইছে মোকো মানে সিহঁতৰ লগতে যাম আৰু বোলে। এনেকা মোৰ বাইকটো নিনো আৰু। অ বেয়া নহয় বাইকখন কোনখন ফৰ ইলেভেন নে সেইখন ফৰ ফিফটি? কোনখন চাৰিশ পঞ্চাছ নে চাৰিশ এঘাৰ?
চাৰিশ পঞ্চাছখন লম।
টো কিন্তু।
উম।
এদ ভাল আছে দেই বাইকটো ইমান ভাৰী যদিও ভাল। মানে কষ্ট মানে ককালে বিশিকে নহয় আৰু বাইকত-
উম
তেনেকে
এক্সপালখনো ভালে আছে। বাৰু
এক্সপালছো ভাল আ অ এখন হাল্কা আছে সখন তেনেকোৱা জেগাত বঢ়িয়া কামত দিয়া হাল্কা বাইক না। এই দেলহিখন নলবা খালী ললে।
এই ৰেলীখন ভাল নহয় পৰষুণ ভাল পৰষুণ,
অ ন পুৰুষন- উম সেইটোে ৰেলি দিছা সেইটে পৰষণে ৰেলী বুলি কয়। এ তিনিটা বিৰিট নেকি?
এ মানে তোমাৰ ৰিয়েলিখন হৈছে চাপৰ পৰষুণ ওখ অলপ-
অহ আচ্ছা। অ অ দুশ দুটা মডেল আছে এটো নৰ্মেলটো আছে আৰু এটাটো আছে- এখন বহুত ওখ এইখন বহুত এটা লৰ আছে মোৰ বহুত ওখ- ঢুকিয়ে নাপাওঁ-
অ হ'ব দিয়া ন মই পিছত কন্টেক কৰি আছো